হেল্ল' হেল্ল' অ', অ', এ শুন কি শুনিছোঁতো মই শুনিয়ে থাকোঁতো মোৰ কৰ্ণৰ শক্তি মানে ভাল হৈ আছে এতিয়ালৈকে, কি কৰি আছ?
অ', ভাল ভাল, এইয়া দৌৰি পেলাই ওলাই আহিছো ওলাই আহিছিলো তই নাহ' নেকি?
এ দৌৰিবলৈ আজি নাযাওঁগে আৰু তোৰ ৰাতিপুৱাই তোৰ দশ কিলোমিটাৰ মান দৌৰি দিলো এতিয়া
তেখেতে পিতটো পুৰা বিষ আৰু।
হয়, তিপান খিলি মানুহ ৰৈ আছো ৰৈ আছোঁ ফোনো কৰিছোঁ ফোনো নুঠাওঁ
এ ৰাতিপুৱা মই সাৰ নাপাওঁ নহয়, কালি ধৰ এ মই ৰাতিপুৱা মানে কি হ'ল এ মানে উঠো কিন্তু একবাৰে সোনকালে উঠিব নোৱাৰো মানে হাল বাইছোঁ যে এইকেদিন।
অ', মইতো তিনিটা মই তিনিটাতে উঠিলোঁ ঘৰ এই পোৱালি দুটামান আছিলে সিহঁতকো ললো।
অ',
তাত বোলো ব'ল তহঁতিও দৌৰ না, ময়ো দৌৰো দৌৰি সেই দৌৰ এটা মাৰি দিলোঁ আৰু। ত' নাৰায়ণপুৰলৈ গলো এবাৰ নাৰায়ণপুৰৰ পৰা আকৌ উভতি আহিলো পাঁচ পাঁচকে দশ কিলোমিটাৰ হৈ গ'ল। বাকী ভাতটো কিহে খাবি আজি?
ভাতটো এই হেৰি দনিকনা মাছ আছে তাকে নেমু চেপি পেলাই টেঙা চচ সেই তেনেকৈ বনাই মেলি খাব লাগিব আৰু মানে গৰমততো বেলেগ দি পেলাই মানে খাব নোৱাৰি।
এ ৰমেনৰ তাৰপা আনিলি নেকি, ময়ো আনি থৈছো এপুৱা এটা পাতত দিম।
ৰমেনৰ তাৰপৰাই আনিছো, অ', এ মজা মান মানে কি এতিয়া ধৰ গৰম দিন যিমান যিহে পৰিছে মানে বেলেগকে খাব নোৱাৰি টেঙাটো বেছি হ'লে ভাল হয়।
অ', ময়োতো মানে কলপাত এখিলাত মেৰিয়াই তই পাতত দিয়া চিষ্টেমটো নাজান' চাগে কলপাতত মেৰিয়াবি পাৰিলে আদা পাত হ'লে বহুত ভাল মানে অ', আদা বাটন মেৰিয়াবি মেৰিয়াই লাইতো কিবা এডালে বান্ধিবি বান্ধিনি জুইত মানে সেক দিবি পুৰিব নালাগে আকৌ সেকিবি সেকি সেইখিনি উলিয়াই আনি তেল অকণমানে নিমখ অকণমানে দি লগত ওপৰত নিমু অকণ চেপি দিবি উম,
উম, খাবা আৰু খাইছো বাৰু আমাৰ এই আগতে দেউতাই বনাই। ভাল লাগে খায়। তাকে হেৰি যে এইখিনিত এই পুলৰ আমাৰ পুলটো যে পুলত চব মাছ কেইটামান মাৰি আছে তাকে চাই আছো এইকিতা কেইটামান ধৰিব পৰা হব আজি।
কি মাছ আছে?
এ এইবোৰতো কি মাছ হেৰি এইবোৰ সৰু সুৰা মাছ দৰিকনা, পুঠি
অ', মো ডাঙৰ মাছৰ প্ৰতি নিচাটো নাই, ডাঙৰ মাছৰ মানে খাই খাই আমোৱালে আৰু এই সৰু সৰু মাছ টো হ'লেহে মানে মই ভাল পাওঁ মোৱা দৰিকণা এইবোৰ চেলেকণা
অ' এই সেইবিলাকে ভাল লাগে খাই, ডাঙৰ মাছো ভাল নাই নহয় ডাঙৰ মাছ খাই লাভো নাই। খাবলৈ বেয়াও মই মানে সৰু মাছ খাওঁ নাখাওঁতে মানে জুতিয়ে নালাগে এনেকা মাছত।
সেইটোৱে কথাটো ময়ো তইয়ো তাকে ভাবিছো আমাৰ এইকণত খাল এটা আছে, আজি যদি বৰষুণ নিদিয়ে কাইলে দুতুৱাকে লগত লৈ মানে সিঁচিম খালটো
অ', বেয়া নহ'ব, সেচিবি মোলৈ এপোৱামান থৈ দিবি যদি সৰু মাছ অ', ডাঙৰ মাছ হলে নালাগে বাৰু খোৱা ডাঙৰ মাছৰ লাভ নাই।
নহয় পাৰিলে তইয়ও আহিবিচোন মানে মানুহ দুটামান লাগিব ইমান সৰু খাল নহয় চিন্হে লগাম তোৰ
যাম বাৰু কিমান মান সময়ত ফচিবি এ বেছি ৰ'দত
ৰ'দত নোৱাৰি ধৰ তো আবেলি যেনিবা বেলিটো অকনমান মা হেৰি গৈছে আৰু তোৰ
আকৌ তোৰ আকৌ তোৰ ধৰ যদি সোনকালে তো নিসিছোঁৱা আকৌ তোৰ মেচিনটো লগাই পেলাই নে বহি দিব লাগিব নহলেতো আকৌ সন্ধিয়া সময়ত যদি পানী সেইটো লগাবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে ৰাতিহেহে পাৰিবি
অঁ আৰু এটা কথা আমাৰ বৰ্তাহঁতৰ মেচিনটো মোক
উম হয় হয়
হেল্ল'
অ অ ক' যা কৈ যা শুনি আছো
মা এই বল আছে
অ
চিনি প নহা
পা পাওঁ পাওঁ
অঁ তাকো লগ ধৰিছোঁ কিন্তু মানে কি পানী যদি মানে স্পীডটো বাঢ়ি যায়হেই কলিয় আাকো পানীয়ে উটুৱাই লৈ যাব মানে টো সেই মেচিনৰ পানী অঁ তাতে মানে পানী স্পীডটো যদি বেছি হয় তাক সেই পানী খুতে উটুৱাই লৈ যাব
অ হয় এই তেনেকুৱা মানে অকনমান খিনমি মানুহ নিব নালাগে সকলোোকৰ মানুহে নিিববি আকৌন তহঁত সেই তহঁতৰ আগফালেৰ সেই সেয় খাল্টো নহয় জানো
আৰু তো মাছ নোলোৱাও নহয় ইয়াত প্ৰায় দহ বাৰ কেজি মাছ ওলাব চৌ মাছ আহিবি তাকে সময় এটা মিলাই উ সময় মিলাই নহয় মানে পিছবেলাই আহিবি আৰু এতিয়া ৰ'দততো এনেও আহিব ন
আগফালৰ খালটো সেইতো ডাঙৰ ডাঙ চেং মাছ আছিল ত দুটামান মই সেইনা দেখিছিলো
এ পানী বহুত হৈ গ'ল নহয় কালি ৰাতি যোতো বৰষুণ দিছিলে ফুল সেইটো কাৰণেহে ইটো খাল সিঁচি পেলাও বুলি ভাবিছো বোলে এনেকে বৰষুণ দি থাকিলে নহব উম বাকী এই অ কি তহঁতৰ দাদাৰ বিয়াৰ কথা উলিয়াইছে ঘৰত
অ বিয়া এ তাৰ বিয়া আৰম্ভ হব আৰু এতিয়া মানে এতিয়া ধৰ এতিয়া হেৰি মাহহয় জানো শাওন মাহ হঁত চব ভৰপক লাগিছে চবেই খেতি বাতি লাগি আছে সেইটো কাৰণে অকণমান দেৰিকৈ মানে ধৰ ব'হাগ মাললৈ আৰম্ভ কৰিম নেকি বুলি ভাবিছোঁ বিয়া কথা মানে এনেই ছোৱালী চটা আছে এই আঙঠি চাঙুঠি পিন্া আছে তাৰপিছত তেতিয়া বিয়াখন তেতিয়ালৈ কৰা হ'ব
কি ছোৱালীজনীয়ে বি এ পাছ কৰিলে নেই
হ এ কৰিলে কৰিলে কৰিলে এই অংগনাবাৰী কিবা মাষ্টৰ এ এজ চাকৰি এপ্লাই কৰি দিছে বোলা তাকে সি হব তেতিয়াহলে য
আৰু তহঁতৰ ঘৰত এতিয়া লাগেও দেখোন বোৱাৰী এজনীক
উ লাগে লাগে সেই আমাৰ মায়ে কষ্ট কৰি মানে অকণ দেজনহয় চেহেৰা পাতি অকণ সে চিকৈম
তাকেহে আৰু তহঁতৰ দাদাও দাদাও মানে হেৰি হৈছে নহয় তাক যদি এতিয়া বিয়াখন পাতি নি দিয়ক অঁ তাক যদি তই এতিয়া তই ভাইেকতটো হৈ যদি তাক বিয়াখন পাতি নি দিয়ক তাৰমানে মনত সেইটো দুখ থাকি যাব আমাৰ এতিয়া মুনীন্দ্ৰ দছনে
ন মুনন্দ সেয়া এটা ল'ৰা বাপেকেই তহঁতে সেই সময়তে তহঁতে এইটো কথাটো গুৰুত্ব দিলি কাৰণেহে নহলে তো এতিয়া তাৰো দুফাকে হ'ল
আহ
ম সেই একেলগেেই বনগাও স ৰাতিতওলাহে এতিয়াওাব প নে বিয়া
আকৌ তই আমাৰ অৰুণক পাহৰি গলি
এ অ সেইজনতো থাকিয়েই গ' সেইজনৰ সেই আমি গুৰুত্ব নিদিলে কথাবোৰ
এ ভূঞাাৰে
অ সেইটোৱে সেইজনৰ আমি নিনা এটা থকা হলেতো আমি কেইটা ধুনীয়াকে পাতি দিব পাৰো এনে নাই গুতন দিলে হে
সেইটো কাৰণে মানে সময় থাকোতে তই চা তালে সি দেখাই শুনাই এতিয়া এতিয়া ঠিকেই হৈ আছে তেওঁ দুদিনমানৰ পিছত ধৰ তোৰ কথা এটা আছে দেখোন।
হয় হয় সেইটোয়ে হয় বাৰু
উম
তাত অহাৰ কি পাতিম ভাবিছ
পুলিচৰ সেইটো হও হও হৈ আছে বোলে ইণ্টাৰভিউ কি পাছ কৰিলে না নাই ইণ্টাৰভিউও আছে বাকী
অ অ এই এইটো ইণ্টাৰভিউটো পাছ কৰিলে, এতিয়া তাকে যাব লাগে পইচা পাতিৰ অভাৱ কে গাঁৱৰ ই আমাৰ যে চুকৰ মাটিডৰা যে, তাকে বিক্ৰী কৰি পেলাই সেইকণকে তেনেকে পঠিয়াব লাগিব যেন পাইছো আৰু নহ'লেটো চাকৰিটো পাই গ'লেতো ভালেই হ'ব।
এই তাতকে বন্ধ কৰাই নিদিলি কেলে, বিক্ৰী কৰি দিয়াতকে
নহয় নহয় বিক্ৰী কৰা নাই এতিয়ালৈকে ভাবিছো বিক্ৰী কৰিম বুলি তই মানুহ চানুহ পালে এনেকুৱা সুবিধাটো পোৱা হ'লেটো
মই তোক খবৰ এটা দিম এই মানুহ এটাই বিচাৰি আছিলে মানে মই যদি সি লয় বুলি কয় মই তোক খবৰটো দিম বাৰু তাৰ
অ বন্ধ কি আছিলে বেছি ভাল হ'ব ন
অ ভা তোৰ চাকৰিতটো হোৱাৰ পিছত যেতিয়া দুটা দৰমহা পাব সেই দুটা দৰমহাত‌ হয়টো কিনি পেলাব পাৰিব আকৌ
অ হয় সেইটো হয় বাৰু
তাকেহে বে বেছি দিলে মানে খতম আৰু আৰু সেইখিনি কি ধুনীয়া খেতি
অ হয় আগৰ বাৰ সেয়া এবিঘা মাটিত বাৰ কুইণ্টেল ধান আছে তই ধেমালি নেকি
সেইটোৱে তই সেইকণ মাটিতো বেচি দিলে ম বহুত লোকচান হ'ব।
বহুত লোকচান হব হেই
আৰু মাটি সম্পত্তি এইবোৰ কিনা কিনিব লাগে মানুহে এইবোৰ বেচিব নালাগে নহয়।
এই দেতাও কৈছে, শদেতাইও কৈছে বোলে এখন বেচিব নালাগে, তাৰছত দাদাই কৈছে কি এইখন নেবেছো ছিলে এতিয়া কৰিবি নেকি মই কথাটো ভাবিবলৈ নহয় বন্ধুই কৈছে
এ তই তহঁতৰ দাদাৰ কথা কথা ইমান নুশুনিবি সি অকমান লোৱাটো অকৰা হৈ থাকিলে মানে বয়সতকে
অ সেইটোৱে এ স ডাঙৰ মাল ল'ৰাটো ঘৰৰ ডাঙৰ
মানে অজলা অকৰা সি তই সেইটো কাৰণে তই চাবি তই অকণমান যিহেতু তই মানে দায়িত্ব দায়িত্ব লব লাগিব তাৰ। বাকী
তাৰপিছত হেৰি ভাল ভাল ভাল তাৰ পিছত ধৰ এই এইবাৰ আজি বতৰটো বাৰু কেনেকুৱা সেইফালে
বতৰটো মানে মোৰ ধুমুহা আহিব আহিব লাগি আছে মানে চিন্তাহে হৈছে তোৰ ধুমুহা জাক আহি বতাহ তাৰপাছত আৰু বৰষুণ চৰষুণ হৈ গ'লে মানে কাইলৈ আকৌ মাছখিনি ধৰাও যাব যে
অ হয় বাৰু এই আমাৰো এয়া হেৰি নহয় গম পাওঁ নে কি বুলি কয় আমাৰ ঘৰত যে এই মূধ মানে অকণমান হেৰি হৈ আছে নহয়, এই বা কাঠ এডাল অকণমান ভাগি মেলি আছে এইকণ তাকে কি হয়, এতিয়া বতাহ আহিলে ভয় লাগে নহয়।
তাকে খালটোত মানে মাছ কেইটা দেখি লক লকাই আছে মৰিকেইটাই তেতিয়া ধৰো কেতিয়া ধৰোকে বৰষুণ দি দিলে চব মুধা মৰিব আৰু মোৰ মানেতো সেইটোক লৈ পেলাই ঢেৰ প্লেন আছে। অ তো মই মানে ঢেৰ ভাবি থৈছোঁ পাৰিলে মানে দুটামান শুকুৱাম বুলিও ভাবি থৈছোঁ। যিহেতু এই বাৰিষা দিনকেইটা শুকান মাছ কেইটা খাই গুৰিত যাব।
অ সেই শুকান মাছ এটা খা তেষ্টয়েই বেলেগ নহয়
বহুত বেলেগ তই টেঙা অকণ চেপি ল'ব লাগে, কাজি নেমু অকণমান উহ
উম একদম খাবা আৰু লগতে এই আ ভুটুকা জলকীয়াটো লাগে ভুতুকা বিজ জলকীয়াটো লাগে, এই সেইতিয়া ভুতুকা ভূত জলকীয়াটো বিজিলীঘাটতহে আছে।
অঁ এইটোতো পঁইতা ভাতৰ লগত দিবি আৰু গুৰি দাঁতত পেলাই হা
উম একদম
খৰিচা অকণ লৈ ল'ব লাগে
এই আমাৰ যে ইয়াত যে পানীজা হৈছিলে তেতিয়া তোৰ এই বৃহত্তৰ বৃহতৰ আমাৰ এই দীঘলীয়া দীঘলীয়া সাপৰ টাইপৰ কিবা প্ৰজাতি এটা আহিছে এইেইটো প্ৰজাতিটো মই আগত পিা দেখা নাছিলোঁ সেই কি প্ৰজাতি ব দেখিছিল নি মাৰুে অ তেনেকুৱা কিবা এটা হ'ব চাগে দেই মোৰ কুচিয়াই হ'ব চাগিলে মই মানে ইমান খাই পোৱা নাই মানে
তই মোক ছবি এখন তুলি পেলাই দিবিহোন মোবাইলটোতে অঁ অঁ
বাৰু বাৰু বাৰু মানে কি হ'ল লগৰ এটা ক'লে যে এইটোত মানে এবাৰ ধৰ মে মাছ চাবলৈ কৈছে ত পিছত দেখিলো এইটো সাপৰ নিচিনা মইতো ভকাই গলো সিৈছে বোলে নাই নাই এইটো খাই মই বোলো সেই হাপ খাই জানো তাৰ পিছততিক পাছতটো কথা খাই ৰ মানে মই এইবাৰ পালে বাৰতো ছবি এখন ওলাই দি পেলাইোাই দি পঠিয়াম
অ ছবি এখন দিবি আৰু তই কথা এটা সুধিবলগীয়া আছিলত তহতৰ হেৰিয়ত এই তহঁতৰ ভলুকা বাঁাহৰ বাহনি এখন নাই জানো সেই চুমনি পিছফালে তাকে গাছ দুটামান গাছ দুটামান পাাৱ যদি দিবিখনোন মোক মোৰ মানে খৰিচা অকণমান বনাব লাগে গাছ এটা
অ বাৰু মই চাম বাৰু চাম খালি হেৰি নহয় অঁ আমি যে এই আমি একেবাৰে উঠি অহা মানুহখিনিয়ে অকণ কাটিবলৈ বুলিবলৈ বেয়া নহয় এতিয়া বৰ বেছি হোৱা নহ আম মোৰ তেইছৰ চলিছেহে তেইছ এতি সেইটো কাৰণে অকণ বেয়া লাগোটিবলৈ এনে দিইা এনেেতে
নহয় নহয় এটই হলেও মোৰ কাটিবলৈ মানে তহঁতৰ বাহনিত অকনমান বেয়া লাগে তহঁতক ক থকাই আগতে মানে মোক েই দম দিয়ে তহঁতৰ বাহনিলাই গ'লে হ্ল' তই চাবি পাৰ আপনি মই মোৰ মই মানে সেইদিনা বজাৰলৈ গৈছিলোঁ আমাৰ বৃহস্পতিবাৰ বজাৰখন তাততো ইমান বৃহ সত বজাৰ মানে দোকান দুখনহে বহে এতি তো নাপালো নহয় গোটেইখন বিচাৰি বিচাৰি সেই বাঁহৰ গাছ এটা
হয় হয় এই আৰু কি কৰিবি বাঁাহৰ গছটো খোৱা মানে খাই পেলাই এবাৰ খালে দাঁত লাগিলে দ্বীয়াৰ মানে ত আহিব নেকি
তাতে তহঁতৰ ৰাইজে মিলি অকমান এই বজাৰখনৰ কথা কিবা নাভাব খিলে সেইখন বজাৰ অস্তিত্ব থাকে থাকিবগৈনে বাৰু
এ সেইখন অ সেই বজাৰখনতো ধৰ আমাক ককাজ ককা সাজু ককাহঁতৰ দিনৰ পৰা সি যোনবিল মেলা যেতিয়া বহিছিলে তেতিয়াৰ পৰা আছে অকমান গুৰুত্ব দিব লাগে মানহখিনিয়োনে নাই মানুহখিনি গুৰুত্ব নাই আমি কেইটামানে ভাবিছিলো যে এইেইখনক উন্নতি কৰা হওক না সিহঁতৰ অকল মানে বস্তুখিনিৰ ওপৰতহে চকোঁ সিহঁতৰ বজাৰখনৰ ওপৰত মানে অকণো গুৰুত্ব নাই
তই এতিয়া বজাৰখন চ শুন আমাৰ এইটো কোন আছিলে এটো পদ্মপুৰ যে হাইস্কুলৰ ওচৰ ল'ৰা আৰুটো কোন নামটো এইটো কাপোৰ অ যদু যদু আৰু আমাৰ এইফালে বাবুল দা বাবুল দাও কেতিয়াবা কেতিয়াবাহে যায় মানে এইোৰ তেনেকুৱা হলেতো বজাৰ নাথাকেগে নহয় বজাৰ অস্তিত্ব মই কি ভাবিছো ফোন তই ত নহয় তই শুনি ল মই ভাবিছো মানে আমাৰ এককনে কেইটামান ল কেইটামান মিলি তহঁতি যদি ঘৰ দুটামান ধৰ সিহঁতক দিয়াই দিব পাৰ মই সিহঁতক ফল মূল হক কাপোৰ কানি হওক কিব কিবি এনেকে দিয়াই পেলাই মানে পঠিয়াই দিম বজাৰলৈ
হয়
তই সেইটো কথাকে ৰাইজৰ সৈতেতিাতিবি শুোন আৰু বজাৰখন থাকিলে তহঁতৰ ৰাইজয়ে উন্নতি
উম, হয়-হয় এ, আৰু বিশেষকৈ এ, তই যিটো ক'লি ফল মূলৰ ব্যৱহাসায় সেইটো আজিকালি বহুত প্ৰায় কম দেখিবলৈ পোৱা যায়, আৰু যিবিলাক আহে টো বাহিৰপা আহে। সেইবিলাকতো খায়ো লাভ নাই ন। এতিয়া সতেজ যদি হয় চবে মানুহে কিনিবও
অ', এই কাশ্মীৰৰ আপেল বুলি কৈ আমাৰ নাৰায়ণপুৰত সটোৱে সৈ
অ', সেইকেইটা-সেইকেইটা সেইটোৱেতো মোৰ দেখি খিবলে মন নাযায়, তাৰ পৰা আপেল আনি খাবও নোৱাৰি, খাই পেলাই দুদিলৈকে হাগনি হ'ম
অ', সেইটোৱেই তই সেই কাশ্মীৰৰ আপেল বুলি কৈ পেলাই ভবৱা গাও সেইখন আমাৰ ঘৰৰ গাঁও আগতে আমাৰ ককাহঁতৰ লগত মই তাতে থাকোঁগে সৰুকালটো, মই আপেলৰ গোন্ধ পালেই চিনি পাওঁ ক'ৰ আপেল। এইটোৱে কথাটো।
সি আকৌ হেৰিতাই, কাশ্মীৰৰ আপেল বুলি কয়।